এক চেকেণ্ড ৰ হা। আছো, আছো মই আছো।
ঠিকে, ঠিকে। অশান্তি দি আছে, নেকি মেকুৰিটোৱে।
নাই তেওঁ আয়া হাতখন কিবা হৈছে, মই গম পাইছোঁ। বস্তু এটা ভাল পাই থাকব পৰা নাই। বাপৰে বাপ। হেল্ল',
উম',
চাই আছ ন।
চাই আছো। চাই আছো। এতিয়া সেইটো পানী খাব লাগিছিল।
ঔ
চাইছেনে?
সে কৰিছে নাই মই বাহিৰত আছো। ইয়াক খানা দিবলৈ।
অ', এই বাহিৰৰ মেকুৰীটোক।
অ', বাহিৰত আছো। কি হ'ল।
মেকুৰী দুটা।
উম', হয়। দে
এনে অ মই এইটো সুধি আছিলোঁ। কি তুমি
হৈছে যা আয়া তাৰ কাৰণে আঙুলি খন চফা গ পাই গলোঁ। মই এ', বদমাছ বদমাছ এ, বদমাছ ঘুমে উঠছে তো এখন বদমাছি কৰবি ধৰ হা বদমাছ ঐ পোৱালি এই ঐ পোৱালি হে এই ঐ পোৱালি পোৱালি পোৱালি বেছি ল'বেল হৈছে। বেছি লেবেল হৈছে। বেছি লেবেল হৈছে। তাৰ ন মিঠা হেল্লো',
উম।
আকৌ কিবা হ'ল, হেল্ল'!
উম উম।
অ' তো মই কি কৈ আছিলো বা পাহৰি গলো মই কিবা কৈ আ ছিলো। আপোনাক। আপুনি মোৰ কথা ধ্যানেই নিদিয়ে।
এই দিছো, একো কোৱা নাই মইহে কৈ আছিলো। মই সুধি আছিলো, অ' কি তোৰ চাগে শেষ নহ এইটো শেষ বাৰ। আৰু মানে শেষ এইটো আৰু ন, কেইটা আছে?
কি? না এটা আছে, দুকপাইছো দুুকপাইছো দুুকপাইছো দুুকপাইছো আহ।
কি নে ইয়াৰ পিছত আৰু এটা বাকী আছে?
ইয়াৰ পিছত মানে বিশ টা ত' ইয়াৰ পিছত হব নে নাই সেইটো মই নাজানো নহয়।
এ হ'ব, মই ইয়াৰ পিছত আৰু বাকী আছে মোৰ ত্ৰিশটা গ'ল তোৰো ত্ৰিশটা
কি ক ৰ মই ত্ৰিশটা বা কেনেকে হল হে? বদমাছ! হু' আহ মাছ মাছ গোন্ধাইছে।
এটা এ এইবোৰ বাদ দে, ষ্টাৰ্ট হল।
গল ফাচি গিছে তাৰ। ৰ! দৰ্জাটো বন্ধ কৰি আছো, তাৰ গলটো ফাচি গিচি।
এ ৰাম!
ইছ ৰাম! বাহিৰত দুটাই ঘন্টাৰ পিছত আয়া সি পুৰা ফুটাই দিছে পিছপিনে।
উম, হয় নেকি?
অঁ। বাচ্ছা মই ইনজেকচন দিয়ে এৰিম।
চলি চলিটো মাৰি দিবি আপাটো। আপিতো কেনে কৰে হাও।
আপাটো মষ্ট চৈটান।
অ' এইটো তই কৰিলি নে মই কৰিলো?
তই কৰিছা। উম!
হয় নেকি?
তই কৰিছ, তই কৰিছ তই কৰিছ বোলো।
অ' অ' অ', শুনিছো শুনিছো শুনিছো।
এটা বাকী আছে আৰু।
টো পনীয়ে চাই বাৰটা মানত খতমেই হ'ব নেকি। উম! চাৰে বাৰটাতে দুঘন্টা ন?
এতিয়া এটা গোল হব যেন লাগি আছে কিন্তু দেই। এই গোটা গোটা কেইজনী আওম।
অঁ আছে এ আয়াহ।
তই কাক চাপৰ্ট কৰি আছিলি সেইটোত?
উমঁ এতিয়া।
এতিয়া নহয় এই মানে এইটোত আৰু গুটিটোত।
মানে যিমানো যি হৈ আছে।
চব চবৰ ভিতৰত অঁ।
চব ভিতৰত মই কাবাক- কৰি আছোঁ মই নাজানো নহয় এই গাইছ- তই যায়-
নিউট্ৰেল নিউট্ৰেল হোৱাটো বেয়া নহয় কথাটো ভালেই। মানে বাছ ভাল লাগে কাৰণে চাই আছোঁ চবাৰ মাজত।
অঁ মোৰ সেইটয়ে হৈ আছে।
কাৰোবাক চাপৰ্ট কৰিব এই- আৰু অলপ পালাইহেতেন ধেত তেৰিকা। ভাল আছিল ভাল আছিল ৰিলচতো ধুনীয়া এটা আনিছে ন। চেকিক
উমঁ উমঁ! পানী পিয়াহ লাগছে। তাকে। মোৰতো অলপ শ্ল' আহি আছে। মোৰ তাত। শুনা পাইছা অ আ-
শুনা পাই আছোঁ।
হ'ব দে নশুনিলেও কথা নাই। একো নকওঁ আই- হেৰিয় উমঁ উমঁ। অঁ। এটা আছে জান।
উমঁ উমঁ!
এটা কথা জনানে-
নাজানো।
মইও নাজানো।
এই ৰাম।
বেয়া কথাই হৈ গ'ল ন।
উমঁ বেয়া কথা কলোঁ মাইজে বহুত চিঞৰি থাকে জানে মোক। মা কচম যে দেহা দেহা বুলি মাতি আছে।
এতিয়া। এ কি হ'ল আকৌ।
এতিয়া মাতি আছে। ‌
শুবলে।
উমঁ, বহুত ফালতো লাগে দেই বহুত- টক্সিক মোৰ ঘৰৰ মানুহকেইটাই, কিন্তুটো ঠিকেই আছে অলপ চলপ।
হ'ব দে আৰু উপায় নাই আৰু।
মোৰ কিটা যে
মই কওঁ, ইটোৰ একো।
চৰম দি পাইছে, না কিবা, মই একো নকওঁ, তেতিয়াতো ইমান।
ও ডাইৰেক্ট দুটাতে মুখত লাগিছে, চানা।
উম, উম, উম, গম পাইছো। দি দিছে আৰু, গ'ল কিক, গ'ল কিক, দি দিছে।
অ', চেছ।
অকে, ভাল কেই দুখ পাইছে দেই এইটো, কৃষ্ণ, কৃষ্ণ।
হয় নেকি
ডিংগিত লাগি গৈছে,
মানে কি হৈছে, টানি দিছিল নেকি। অ', টানি দিছে চোন। পানী কাটিছে, এইটো তাৰ ভুল।
হয় নেকি, অ', ভাল কীক মাৰিছে গ'ল। উম, আৰু তাকে ভাবি আছো, কি কৰি আছা। নাই, নাই একো নাই, নাই অ', নাই।
শুনাই নাই নেকি।
নহয় এনে
মায়ে সঁচাকে দেই নিজে, অ', অ', অ', ঠিক আছে, নিজে ফোন পিতিকি থাকিব। মোক, ফোন কৰি, কৰি মাতি আছে, আহ শুব লাগে, শুব লাগে, মই কিন্তু মাত
এ আৰু দহ মিনিট, কৰি দে না।
অ', এই কৈছো, এই বাদ দে, থাকিম বুজিছা আজি চাইহে যাম। আজি ৰাতিপুৱা, ইমান ধুনীয়া গেমটো চাব নাপালো। থেই, বেয়া লাগি গৈছে যা।
একো নাই টোপনি ন, ভাগৰ লাগি আছে, এটাই গেম আছে নেকি, আৰু আহিবতো।
দিলে আৰু আছে এ তিনটা বজাতো নাচাও, এইটো একো ভাল লাভ নাই।
ন আৰু, ইটো আৰ্জেণ্টিনাৰ কথা কৈ আছো।
নাই এই সেইটো আছে, পিছত আছে, সেইটো গ্ৰুপ চি আছিল ন, গ্ৰুপ চিৰ আৰু হ'বতো। কোৱালিফাইং জিকা ৰাউণ্ড অফ ছিক্সষ্টিনত। জিতিল ন, হাৰা কেইটাৰ হ'ব প্ৰথমত, যোনকেইটাৰ হাৰিছে হাৰা, হাৰা মাজত হ'ব। হাৰা হাৰা মাজত হাৰি যোৱা, হাৰাৰ যাৰ মাজতো। যোন হাৰে, সিহঁতক পঠিয়াই দিব। সিহঁতৰ আৰু এটা হ'ব, পিছতকে একদম একদম পিছতকে, চব হাৰা হাৰা কেইটাৰ।
বাপৰে বাপ, একমাহ মান চলিব যেন পাইছো মই।
অ', তে একমাহ চলেচোন।
অ', জানিছোঁ। যে, মইতো গেছ কৰিছোঁ মই।
গেছ, গেছ মাৰিছোঁ এইটো মই।
দুমাহ মান চলে নেকি।
গম নাপাওঁ মই সেইকাৰণে টো সুধিছো মই। মানে এটা গেম কৰ'বাত দুইমাহ চ চলিছিল তাৰ পৰা
তই এইবাৰ ভালকে চাইছ ন সেইকাৰণে হ'লেও ইমান গম নাপাও
মোৰ দেউতাই কৈছিল যে দুই মাহ মানো চলে কেতিয়াবা, কৈছো দুই মাহ কেনেকে চ
অ দুুমাহ মানো যাব পাৰে যদি গোটেইকেইটা টিম মজা মজা খেলি থাকে এই চা এই মুৰ্খ এক নম্বৰ গলকিপাৰটো। চাচোন ইমান ধুনীয়া বলটো হেৰাই হেৰাই দিলে' বল হেৰাব নালাগে। মোৰ মা চাগে উঠি আহিব আৰু বেছি দেৰি নাই ক'ব কি ঐ ডিউটি কিয় লগাইছ উম্ কি হৈ গৈছে ক'ব কি ঐ কেতিয়া লগাই দিছ। মই চাগে আৰু শুই যাম।
হ'ব দে আৰু কিনে আছে চালেনো কি যায়।
কি শুই যাম আৰু।
এটাক ক তোৰ ফালে দি, তাৰ পিছত থৈ যাম আৰু হ'ব?
হ'ব আৰু দে। এই আহ এইয়া চাচোন' কি যে কৰি আছে। কি যে খেলি আছে!
তাকেটো। একো কবও নোৱাৰি ন সেনেকুৱা।
উম উম উম দেউতাই ভাত খাবই আৰু।
সেইটো অলপ দিগদাৰ হৈ আছে ইয়াতে।
উম'
উম' এ এ, উম, হম?
আত'ত
উম উম, খেলা হেচা